হেল্ল।
অ কি কৰিছা?
এনেই মই আগফালে পুখুৰী পাৰতে বহি আছো অলপ।
অ।
মাছ চাই চাই। তই কি কৰি আছ?
আছো এনে মাছ জীয়া অ।
মাছ জীয়াবা নি?
জীয়াও জিয়াও আছ নিজীয়ালে কিহৰ পুখুৰী আৰু।
উম।
উ তহঁতৰ পুখুৰী আছে নাই।
আমাৰ নাই।
আহ নাই নেকি? উম তহঁতৰ পথাৰখন কোনফালে আছে নো? এই পিছফালে আমি যে খানা খাইছিলে সেইফালে নেকি?
এ নহয় নহয় এই বাচোহঁতৰ ঘৰৰ ফ্ৰণ্টত।
অ অ বসু হেতৰ ঘৰৰ ফ্ৰন্টত ন।
উম।
ঠিকে আছে। তই এতিয়া কি ৰুমলৈ গ'বলৈ ঘৰলৈ নাহ?
উমহুঁ, উমহুঁ আহিম। মানে একেবাৰে আহি য'ত য'ত দৰকাৰ হ'ব আও মানে তেতিয়াহে আহিম আও।
অঁ, অঁ পূজাই-চূজাই আহিবি নাই?
পূজা এ নাই লখিমপুৰতে আজিলৈকে চোৱা নাই নহয়। লখিমপুৰতে চাম নেকি?
হিবলে চাবি? বিহুত আহিবি ন' চাগে? মাঘ মাঘৰ বিহুত।
উম জানুৱাৰীত আহিম।
অ কাতি বিহুত আহিবা নাই?
নাহা।
অ কাটিবিহু এইটো নৱেম্বৰতে হ'ব ন।
উম।
উম ঠিকে আছে। ত হেৰি আমাৰ এইটো কেটা ক্লাছ হয়নো মানে চেমিষ্টাৰ ছয়মাহৰ মূৰে মূৰে পৰীক্ষা হয় ন।
অ।
অঁ, তো ছে এটা ছেমিষ্টাৰত কেইদিন যাব লাগে জানো?
সেইয়াই জানো?
ছেভেণ্টি ফাইভ পাৰ্চেণ্টৰ কাৰণে মই এতিয়া হিচাপ কৰি পেলাই চাব লাগিব। মোক অকল মানে ছেভেণ্টি ফাইভ- পেষ্টটো ৰখাকেহে জাম আও তাতকে বেছি নাযাওঁ।
উম, ফাইন নভৱাকে হ'লে হ'য়।
আ
ফাইনটো নভৱাকে হ'লেই হ'ল।
ফাইনটি নভৱাকে গলে যাম বাও মিলাই-মেলি। স সদায় গৈ থাকিবলৈ মন নাই।
মইতো, হাণ্ড্ৰেড পাৰ্চেণ্ট এটেণ্ডেঞ্চ চাইন পাম।
হাণ্ড্ৰেড পাৰ্চেণ্ট, সদায় যাবি না কি?
সদায় যাম।
ঠিকেই আছে। তই যাম বুলি ভাবিছ' হে, তাত গৈ পেলাই কি হ'য় বা? যাবলৈ মন নোযোৱা হ'ব, দুদিনমানৰ পিছতে।
সেই নাই ৰুমত সোমাই এনেই ব মই ঘৰতো সোমাই থাকো ন'। আমনি লাগে ৰুমত সোমাই থাকি।
অঁ- সেইটো হ'য় বাৰু। হ'লেও ছেভেণ্টিফাইপ পাৰ্ছণ্টটো ৰাখিবলৈ তোৰ এটা ছেমিষ্টাৰত মই যাব লাগিব, তো এইটি ফাইভ ডেইজ মান যাব লাগিব এনেই।
হেয়ে।
উম! সিমান ল'ব লাগিব চাগে? নহ'য় অকল, জানোঁ কিমান? টোটেল কিমান হ'য়? তোৰ থ্ৰী চিক্সটি, তোৰ ওৱান এইট্‌টি? মই নাজানোঁ, কিমান যাব লাগিব দেই। তোৰ ধৰি লওঁক, মই ওৱান টুৱেণ্টি ফাইভ মান যাব লাগিব চাগে।
অ'! হ'ব, বা
উম! উম! সিমানে হ'ব চাগে। এশ পঁচিশ দিন মান যাব লাগিব। উম! মাথা বিষাই যাবগে। অ'! বন্ধ- চন্ধ দিয়ে নাই বাও?
তিনিমাহ যাবি, তিনিমাহ নাযাবি। আঁ
বন্ধ- চন্ধ দিয়ে নাই বাও?
দিয়ে।
দিয়ে ন'?
অ'! ধেই থাকে বন্ধ।
তেতিয়াটো, ভালেই বাৰু। কিন্তু, বন্ধ-চন্ধ নাথাকিলেহে, দিগ্‌দাৰ হ'ব।
উম!
উম! বন্ধ থাকিলেও, ইমান কেচ নাই।
উম!
উম! তোৰ আকৌ এতিয়া, তোৰ দেওবাৰহে বন্ধ থাকে এদিন আগত।
উম! নৱজ্যোতিয়ে ক'ত ল'লে?
উম! নৱজ্যোতি তোৰ, হেৰিয়ত। কি আছিলে এইটো? খেৰাচ ঘাটত।
হায়াৰ ছেকেণ্ডী। তাৰ, কি ৰিজাল্ট আছিলনো?
হা, হা?
তাৰ, কি ৰিজাল্ট উলাইছিলে?
তাৰটো, ছিক্সটি নাইন, পাৰ্চেণ্টিজ।
মাধৱদেৱত কিয় নল'লে?
নাজানোঁ, মাধৱত কেলে নল'লে। সি বেলেগ কিবা লাইন পঢ়িব। সি জাষ্ট ড্ৰপৰ কাৰণেহে, হেৰি কৰিছে, লৈ থৈছে, মানে।
ৰ্ফাষ্ট কি হেৰি, ডিষ্টেঞ্চত লৈছে নেকি?
ডিষ্টেঞ্চত লৈছে। অ'! মাধৱদেৱত এনে, ডিষ্টেঞ্চত ইমান ল'ব নোৱাৰি নেকি?
নোৱাৰি, অ'! নোৱাৰে।
উম! সেইটোৱে মানে। সি সেইকাৰণে, লৈছে।
উম!
উম! আমাৰ আৰু লগৰ বহুতে লৈছে, বহুতে নহয়। কিছুমানেহে লৈছে আৰু। যিকেইটাই ধৰি এনেকে ড্ৰপ দিম বুলি ভাবিছে! সেইকেইটাই লৈছে আৰু।
অ' অ'! কোনে কোনে লৈছেনো আৰু
খেয়াচ গেটত আৰু যদি, কোনে লৈছে, মই ভালকে নাজানোঁ।
জিতেন্দ্ৰ হেঁতে লৈছে নি?
আঁ কোনে?
জিতেন্দ্ৰ হেঁতে?
নাই, নাই, সিহঁতি এনেই লগ।
অ'
উম
কি ডিপাৰ্মেট জাননি?
জানো কি ডিপাৰটেণ্ট এনথ্রপলজি ডিপার্টমেন্ট নেকি।
অ'!
তাৰপা হেৰি, তই ককা-দেউতা, নাতি হাতীখন চালি নাই?
নাই চোৱা।
চাব যাবি নেকি?
নাযাওঁ।
সেইখন চালি নাই চুপাচুপিখন চালি নাই?
চালো।
কেনেকুৱা লাগিলনো চাই পেলায়?
ভাল লাগিলে।
এনে আমাৰ ৰিভিউটোত কি-কি হয় তাত অলপমান কচোন।
ৰিভিউটো মানে এই-এই যে ফাৰ্ষ্ট খন চাইছ নাই ওৱানটো?
মই এখনো চোৱা নাই মানে ফাৰ্ষ্টখনত কি হয় মানে কেনেকে কি হয়নো?
এই ফাৰ্ষ্ট খনত উৰ্মিলা বুলি কেৰেক্টাৰ এটা থাকে
অ'
আৰ্মিলে বিয়া হয়।
অ'
অ' এতিয়া নকওঁ পিছত তই চালাহে গম পাবি।
অ'-অ' তেনেকুৱা কথা নেকি?
উম
চাবলৈ ভাল নে বেয়া এনে?
ভালেই।
উম।
ওৱানখন-ওৱানখন ভাল।
ওৱানখন কি চিনেমা হলতে দিছিলেনে?
নাই দিয়া চিৰিজ-চিৰিজ কে ইৰাত এৰিছে।
অ' কেতিয়- কেতিয়া কেইটা ৰিলিজ হৈছে বাৰু?
জানো নটা-নটা দছটা মান আছে।
নহয় কেতিয়া ৰিলিজ হ'ল এখন ওৱানখন কেতিয়া ৰিলিজ হৈছিলে?
এই ওৱানখন কেতিয়াবাই হ'ল।
অ' ফেনফলোয়িং বাঢ়িলে কাৰণে চাগে টু খন উলিয়ালে চাগে।
অ' তোন ওৱানখন ইমান ফেমাচ হৈছিলে তই নাছালি নি?
অ' গমেই নাপাওঁ এইবোৰ ওলোৱাৰ কথা।
উম ওৱানখন পুৰা ফেমাচ হৈছিলেটো।
উম চাব লাগিব তেতিয়াহ'লে ইউটিউবতে পাই যাম নেকি?
অ' ইউটিউবতে পাবি।
তই চাইছ, চাবলে চাই কিনে কেনেকুৱা লাগে? এদিনতে এদিন এদিনত খতম হৈ যায়নে?
অ' তই স্কিপ কৰিহে চাবি হৈ যাব এদিনতে খতম।
অ' স্কিপ্ট কৰি চাবি মানে।
এই যিবিলাক বৰিং সেইবিলাক তই স্কিপ কৰি নিদিবি জানো? সেইবিলাক স্কিপ কৰি চাবি ভাল হৈ যাব এদিনতে।
অ'-অ' এনেই কিমান-কিমান ঘণ্টীয়া মান হ'ব বাৰু এনে চিনেমাখন।
এই দীঘল সেইখন মানে চ এই তোৰ পঞ্চল্লিছ মিনিটমানৰে হ'ব এটা এপিছড।
আচ্ছা এটাৰ এপিছডে পঞ্চাশ মিনিটৰ? বহুত দিঘল হয় তেতিযা হ'লে। গেমত থ্ৰেন্সগন নিচিনা।
অ, অ সেইখন চাইছ নি?
চাইছ নেকি?
নাই মোক হেৰিয়ে কৈ আছিলে চাবলে।
মই এইখন চাইছোঁ এইখন, চাবলৈ কি অলপ ভালেই বা।
ক'ত ছাইছিলি নেটফ্লিক্সত?
জিঅহষ্টাৰ।
অ'-অ'
উম এইখন খতম কৰিবলৈ বহুত টান অ' খতমেই হোৱা নাই ছিজন ৰ্থি পাইছোগে যেন তেনে।
অ' চাব লাগিব।
উম চাবি চাবি, নাচাবি নাচাবি মইতো ক'ম নাচাবলে।
কেলে?
পিছত কম দে।
অ,
উ তাকে মই এইখন চাই আছো এতিয়া, তোৰ ছিজন ফ'ৰ খন মজা লাগে হেনো চাই পেলাই। মানে তো এখন বহুত এক্টিম লেভেললৈ গোছিযায় মানে। সিজন ফৰৰ পিছৰ পৰা। আহ ছিজন টু মানৰ পৰা ড্ৰে, ছিজন টু মানৰ পৰা ড্ৰেগন ওলাবলৈ ষ্টাৰ্ট হ'ব।
উম,
ত ছিজন থিৰ পৰা মানে এক্সট্ৰিম লেভেল হৈ হৈ গৈ থাকে মানে। তোৰ তাত মেইন কেৰেক্টাৰ এই মৰি যায় মানে, মাৰি দিয়ে মানে। মেইন কেৰেক্টাৰ বুলি নাথাকেই মানে তেনেকুৱা।
তাৰপা অপেন কিবা আছে নি?
অ'পেনেই গোটেইখিনি।
আতচ্ছা।
উম। তাৰমানে এইটো নৰ্মেল আৰু অপিয়ানটো। উম। তাৰপিছত তেনেকে মানে তোৰ মেইন কেৰেক্টাৰটো ধেৰ আছে মানে, তোৰ তেনেকে মানে তোৰ মানে ত চালেহে গম পাবি মানে।
অঁ।
কাহিনীটো মানে অদ্ভুত টাইপৰ ধেৰ মানে, তই বুজি নাপাওতো স্পেনিছ কাহিনী ন।
অ,
চোৱাৰ পিছতহে গম পাবি। তই তই মানি হাই স্কুল চাইছ নাই?
উহো নাইছোৱা।
মানে তই গেমত থ চোৱাৰ আগতে, মানেহেচ খন চাবি সেইখন বেছি ভাল লাগে। নাৰিছ খন চাই পেলাই বহুত, তই নেটফ্লিক্সতে পাই যাবি।
নেটফ্লিক্স মোৰ ছাব্ক্ৰিশ্যনোৱা নাই ক।
ছান্সিকছন ল'বি আকৌ, এশ এশ এ এশ পঞ্চাশ টকাহে।
নহয় দুশ টকা।
অ দুশ টকা নেকি? অ মই ডুম্ব লৈছিলো মানে, সে সেইখন চাবলে কি আছিলে! স্কুটি এখন চাব লৈছিলো এতিয়া নাই! আদাই হ'ল, টু নাইন, টু নাইন। থ্ৰিনাইনতি এটা লৈছিলো। নে ক কিবা এটা আছিলে।
অ
উম গেমত কি গেমত তনজাই আছে, কি স্কুইড গেম খন যে ওলাইছিলে যে।
অ কাৰ কোনবা এনেক নেটফ্লিকসত ছাবসক্ৰিপশন লোৱা কোনোবা আছে নেকি বাৰু তোৰ চিনাকি?
তেনেকে মোৰ চিনাকি ইমান নাই হ'লেও সুধি চাব লাগিব! ল'ৰা আছেনেকি কোনোবা।
মোক মানে একাউণ্টটো লাগিছিলে ময়ো চাবলৈ, মোৰ লক আপখন চাবলৈ মনতে আছে তয়ে লৈ দিবি হোন।
মই মোৰ আকৌ জিও হস্তাৰ আছে যে, সেইকাৰণে মই নেটফ্লিক্সৰ লোৱা নাই আকৌ।
জিঅ'হষ্টাৰ নাই দিয়া আকৌ?
জিঅ হস্তাৰ অকমান লেট লেটকে আহে, নেটফ্লেট চ ফাষ্টে আহে।
জিঅ হস্তাৰ মোৰ আছে মই চাওঁ জিঅ হস্তাৰ।
উ জিঅ হস্তাৰ প্ৰিমিয়াম লৈ থোৱা আছে?
উম অ লৈছিলো।
অ তাতকে সেয়াও ল'বি নটফ্লিক্সো ল'বি?
যোৱা মাহত লোৱা নেকি সুলজবেলাও চলি থাকোঁতে।
অ দহ বিছ পিলা নে কি এইটো চাও নেকি?
অ চালো।
এইটো কিহৰ ন কিনো মানে এইটো?
হয় ৰিয়েলিটি শ্ব'।
মানে কি পইনত?
সেই তাত মানে দুটা বিলা থাকে এটা পইচা আৰু এটা ভালপোৱা। দুটা দুটা পাৰ্চয়ত মানে ল'ৰা ছোৱালী থাকে মানে মানে আহে আৰু চেলিব্ৰিট বিলাক
অঁ
তাৰপিছত তাৰে চুজ কৰি সিহঁতি মানে গেম গেম খেলিব লাগে - -
অ
আৰু কইনচ গোটাব লাগে এই তেনে তেনেকুৱাই আৰু তাৰ পিছত তাত মানে তোৰ ৰিয়েল কানেকশচনো বনিব পাৰে মানে প্ৰেম ভাল পোৱাও হ'বগে পাৰে।
অ অ তাতে নেকি?
উম সেই তাতে।
অ কিমান দেৰি হ'ল কিমান চল দে কি মানে লাইফ চলে ন নে লাইভ চলেনে হেৰি হয়।
নহয় শ্ব' এঘণ্টা এঘণ্টাৰ শ্ব'।
আচ্ছা দে এতিয়া চালো পাম নে কি নে নে এই লাইভ সটো?
অঁ সে নহয় সেইটো এতিয়াও আছে এপিছডকেইটা।
আচ্ছা আচ্ছা তেনেককা মানে লাইভ নহয় মানে মই লাইভ বুলি ভাবিছিলো লাইভ হ'লে লাইভ হোৱা নে বেছি ভাল লাগিলে।
অঁ মই লাইভত চালো লাইভ হৈ থাকোতে মই চাই হৈ গ'ল মোৰ লগে লগে চালো কিন্তু এতিয়াি চ'টকেইটা ছেভো আ চাওঁ বলে এতিয়াও চাব পাৰি।
অঁ অঁ মানে লাইভে লাইভে কৰিছিলে নেকি ফাৰ্ষ্ট?
অঁ লাইফ।
অ অ ঠিকে আছে চাব লাগিব।
উম সেই এতিয়া চাই ভাল নাপাও আকৌ তেতিয়া সেইটো কাহিনী তেতিয়া চলিছিলে আৰু ফেমাচ হৈছিলে চব পাইছিলে নাই ৰিলচ বিলাক? স্লিজ বি লিল ৰিলে
মই এইবোৰ ইমান নাচাওঁ যে সেইকাৰণে স্কিপ কৰি দিওঁ।
আকাংক্ষা চৌধুৰী চিন পাও নাই?
উহো নাপাওঁ নাপাওঁ।
অ তেনেহ'লে নাই চোৱা বুজি নাপাওঁ।
উম ত' মই এনেকে ফুটবল ক্ৰিকেট তেতিয়াহলে এইবোৰ আই পি এল হৈ আছিলে ন দুমাহ মানৰ আগতে
উম
তেতি আই পি এ চাই আছিলে মানে।
অঁ তেতিয়া ময়ো পাইছোঁ।
অঁ আই পি এল টো আই পি এলটো বেছি মেটাৰ কৰে ন মোৰ কাৰণে। সেইকাৰনে। বুলি চলো মানে গোটেই গোটেইটো মাৰ্চৰ লখিমপুৰ ষ্টেডাম আাৰ লখমুৰ ষ্টেয়ামে ননেৰ ভ খেল'ব পৰাকে?
অহা নাই।
অঁ লভলীনা বৰখ ষ্টিডামটো বনাইছে ন জানো খেল হব পাৰে দে তান নাজানো?
অঁ তাত।
বনাইছা ডাঙৰকে বনাইছে সেটো?
অঁ তাত গেম খেল আছে এতিয়া আঠাইছ তাৰিখৰ পৰা। জানো ক্ৰেট নে ফুটবল কিবা এটা।
এই অফিচিয়েল খেল নাই চাগে এদিয়ে তাত হে খেল হব চাগে সেই অঁ অফিচ কি খেল আছে নে কি
অফিচিয়েল মানে এই ফিফা নে ইফা সেইবিলাকক কয় নেকি
এই ফিফা খেল ইয়াত হ'ব নোৱাৰে আমাৰ ইণ্ডিয়াত ফিফাত খেলিব খেলাবই নাই
নহয় সেইটোকে কৈছে সেইবিলাককহে অফিচিয়েল কয় নেকি ন
অঁ অঁ অঁ ফিফাটো মানে এইটো কি আৰুটো এইটো মানে তটো প বিলিয়ন ডলাৰ প্ৰজেক্ট মানে এইটো
অঁ এ এতিয়া এতিয়া লখিমপুৰত থকাতটো ভাল মানে ভালে কিবা এটা পাতিছে বহুতে জানে তই